হয়
নমস্কাৰ দাদা।
নমস্কাৰ।
এ মই আপোনাৰ হেৰি পৰা কৈছিলো এই এই কে আপোনাৰ এই ৰুম ভাড়া লোৱা মানে হেৰি মেনেজাৰ এজনে ক'লো আপোনাৰ
হয় কওকচোন।
আপোনাৰ নম্বৰটো মোক এ দাদা এজনে দিলে, আপুনি ফুৰিব আহিছে আপোনাৰ এফালে।
হয়।
ফেমিলি লৈ আনিছে নেকি আপুনি?
হয় হয়।
অ মানে আপোনাৰ আমাৰ ইয়াত থাকিব পাৰিব মানে সেইকাৰণে ফোন কৰিব দিলে ছাৰে।
অ পিছে আপোনালোকৰ আহ ঘৰৰ অত্তালিকাটো ক'ত কোৱা আাছিলে বাৰু?
আমাৰ হোমষ্টেটো আপোনাৰ হেৰিতে আছে, এই আপোনাৰ হেৰি এই ঘনচৰা বাৰীৰ কাষত যে মাতটোত আছে যে,
হয়।
তাতে আছে।
আপুনি মোক লোকেশচনটো শ্বেয়াৰ কৰিব দিব।
অহ আহক এতিয়া হলে আপুনি ন।
পিছে আপোনাৰ হ আছে নেকি বাৰু?
হোমষ্টে আছে অ।
অ ঠিক আছে তেনে।
পিছে আপোনাৰ এইটো হেৰি কি কি চাব আহিছে ফুৰিব আহিছে ন?
হয় হয়।
অ অ। পিছে আমাৰ জেগাটো কেনেকা পাইছে এইফালে? অ ধৰা আপোনাৰ গাঁৱলীয়া পৰিৱেশটো কেনেকে পাইছে?
হয় হয় ভাল ভাল প্ৰাকৃতিক সৌন্দৰ্যৰে জল ভৰা। পৰিৱেশটোও ভাল ইয়াৰ পিছে।
অঁ ঠিকে আছে বাৰু অঁ। পিছে আপোনাৰ এই পাহাৰত গ'লনে নাই?
কি কয়?
পাহাৰত গলা নাই পাহাৰত?
পাহাৰত যোৱা নাই নাই। ইমান দূৰ আপোনাৰ অতিক্ৰম কৰি অহা হৈছে যে। এতিয়া আপোনাৰ অলপ ৰেষ্ট চেচ কৰি মেলি কালি মানে যোৱা হ'ব চাগে।
অ কাইলে যাব ন? অ মানে আমাৰ পাহাৰত যোৱা গাড়ী চাৰি আছে মানে, আমাৰ জীপ চিপ আছে।
হয়।
জীপ চাফাৰি কৰা কৰাও মানে আমি মানুহক।
হয় হয় ঠিকে আছে বাৰু তেনেহলে।
হয় হেৰি আহে তে আমাৰ ইয়াতে আহক বোলো নহ থাকাকৈ। মানে আপোনাৰ কেজি দিন থাকে পইচাটো আমাৰ ইমান নলওঁ বাৰু আমি। প পাৰ আপোনাৰ দুহেজাৰ টকা লওঁ।
হয় হয় ঠিক আছে বাৰু।
আমি আহিছো আপোনাৰ, দুসপ্তাহ মান কাৰণে।
অ', তেতিয়াহলে আমাৰ ইয়াতে থাকক কিবা এটা ডিছকাউণ্ট কৰিম দিয়ক আমি। বেলেগত গুচি নাযাব আকৌ, আমাৰ ইয়াত আপোনাৰ খোৱা বোৱা চব মানে সেই পইচাতে কাট খাব, বেলেগ পইচা আপুনি এক্সট্ৰা পেমেণ্ট কৰিব নালাগে।
হ'ব বাৰু পইচাৰ কথা চিন্তা নাই।
হয়।
উম, মই আপোনাৰ, মোৰ ব্যৱসায় আছে।
অ', ব্যৱসায় ন?
হয়।
বেয়া নাপায় যদি তজনাব নেকি কি ব্যৱসায় আছে?
মোৰ মানে ব্যৱসায় মোৰো তোমাৰ হোম ষ্টেই আছে মানে।
অ' তেতিয়াহ'লে দেখোন আপুনি আমাৰ তাতে থাকক। আমাৰ জানেই দেখোন হোম ইষ্টেৰ কথা কেনেকুৱা
হয় হয়।
তোমাৰ চক অলপ বেলেগ চাব টাউনীয়া হেৰিটো ন।
হয় হয় মোৰ মানে আমাৰ এইফালে কলেজ আছেতো।
অ' অ' অ' পোৱালি কিছুমান মানে পোৱালি পোৱালিবিলাকৰ আপোনাৰ পৰিয়ালৰ মানুহ আহিলে তাত থাকে ন।
হয় আমাৰ এখন পি জিতে পোৱা আৰু মানে। ল'ৰা-ছোৱালী হয় ল'ৰা-ছোৱালী দুটাকে সৰাই দিয়া হয় ইফালে এখন কলেজ আছে। এখন কেইবছৰ পিছতো মানে এখন ইউনিভাৰ্চিটিলে মানে প্ৰকাশ হ'ব পাৰে। সেইকাৰণে আমাৰ ইয়াত এখন ডাঙৰকে এ হোম
অ ভালে কৈছে তেতিয়াহলে আৰু কিবা আছে নেকি বিষয়
হোমষ্টে তোমাৰ এইটো খোলা বেছি দিন হোৱা নাই তিনিমাহ মান হৈছে। পিছে আৰু বেলেগ মোৰ তোমাৰ এনেকে হাঁহ কুকুাৰ ফাৰ্ম আছে।
অ ভালে ভালে ব্যৱসায় আছে তেতিয়া হ'লে। আপোনালোকে তেতিয়াহ'লে কেইজন কেইজন সদস্য আহিছে ঘৰৰ পৰা।
আমাৰ সাতজন।
সাতজন আহিছে ন। এ সহ পৰিয়াল আহিছে।
হয় হয়।
তেতিয়াললে আহিব ন আমাৰ তালৈ মই আপোনাক। হেৰিটো দি দিম আপোনাক হয় হয় দি দিম মোবাইলতে দিম আপোনাক।
হয় পিছে আমাৰ এইফালে আহিব ফুৰিবলে।
অ' যাম বাৰু এই সময় নাপাওঁ ন। এইবিলাক কামতো লাগি থাকো আপোনাৰ এই। এনেই আপুনি হেৰি ইয়ালৈ আহিছে যেতিয়া গাঁৱলৈ আহিছে যেতিয়া আপোনাৰ গাঁৱলীয়া খাদ্য পাইছেনে নাই খাবলৈ।
এতিয়া আপোনালোকে খোৱালে যি খাব পাৰিম আৰু চাগে।
আমাৰ আমাৰ ইয়াত মানে চব মানে গাঁৱলীয়া খাদ্য গাঁৱলীয়া মানে গা গাঁৱত যি যি কৰে- ামবোৰে চব মানে আপোনাৰ অলপ টাউনবোৰে চব মানে আপোনাৰ অলপ অলপকৈ দেখোৱাও আৰু কৰাও কৰোঁ। আপোনালোকে নিজে আমি ইয়াত আহি কৰিব। চব কৰিব লাগিব আপুনি আপুনি ইয়াত আহি আপোনাৰ আ হাল বোৱা সেই সেই লব প আপোনাৰ মানে কেনেকুৱা হয়। হাল বোৱাটো কেনেকুৱা ভাল লাগে? সেইবিলাক কৰিব পাৰিব আপুনি। কেনেকুৱা লাগে এজন। কৃষকে কিমান হে কৰে কামবিলাক সেয়া চব মানে চা চব চাব পাৰিব মানে আপুনি এক'বাত দহৰলৈকে কিমান খিনি কাম হয় গোটেইখিনি আমাৰ ইয়াতে হয়।
হয় হয় ঠিকেই আছে বাৰু ধন্যবাদ দেই।
হয় হয়
পিছে আপোনাক কথা এটা সুধিব পাৰিম নেকি বাৰু আপুনি
অ সুধকচোন।
পিছে আমাৰ এইফালে গাঁৱলীয়া এনে পৰিৱেশত কি কি আমি উপভোগ কৰিব পাৰিম।
আপুনি ইয়াত গাড়ী নাপাৰে আমাৰতো এতিয়া পাহাৰৰ মাজত নহ গাঁওখন মানে সেইকাৰণে সেইকাৰণে মানে আমাৰ গাঁওখন বহুত মানে আপোনাৰ চৰ্চিত চৰ্চিত হৈ থাকে। আৰু বহুত ধুনীয়া মানে আমাৰ গাঁওখন মানে বহুত সৌন্দৰ্য্য ত ভৰিপৰা আমাৰ আমাৰ গাঁওখন আমাৰ।
হয়।
মানে ক'বলৈ গ'লে আমাৰ গাঁওখন গোটেই মানে সৌন্দৰ্য্যপূৰ্ণ মানে মানে ভৰি আছে মানে। আপুনি চাব লগা বস্তু চব আছে ইয়াত আপোনাৰ ইয়াত ইয়াত আপুনি হৰিনাও দেখিব চব দেখিব। ইয়াত আমাৰ এখন মানে আপোনাৰ পাৰ্কো আছে সৰুকৈ গাঁৱলীয়া পাৰ্ক। মোৰ নিচিনা তাত আপোনাৰ হলৌ বান্দৰ দেখিব আপোনাৰ আকৌ এই পদেশী মানে চৰাইবিলাক দেখিব দেশ বিদেশ ঘূৰি অহা চৰাই। আমাৰ ইয়ালৈকে আহে নদী কাণত আহে। আপোনাৰ লুইত পায় লুই লুইত নদী এটা মাৰিফালে বই যায় লুইতখন।
হয় পিছে মই আপোনাক এটা উপায় যদি দিয়া হয় আপুনি শুনিব বিচাৰিব নেকি বাৰু। যদি আপুনি বেয়া নাপায় আপুনি এটা গাঁৱলীয়া পৰিবেশ। তত এটা হোম ষ্টে খুলিছে তটো।
হয় হয়।
আমাৰ টাউনিয়া পৰা চব মানুহে অলপ গাঁৱলৈ আহিব বিচাৰে আৰু গাঁৱৰ মানুহ টাউনলৈ যাব বিচাৰে। হয়। সেইকাৰণে আপুনি গাঁৱলীয়া যিমানখিনি আপোনাৰ প্ৰাকৃতিক সৌন্দ্যৰে ভৰা যিমানখি বস্তু আছে। বা আপোনাৰ জীৱ জন্তু তেনেকে পানী নিজৰা। যি যি বস্তু আছে আপোনালোকে সেই হোম ষ্টেটোতে আপুনি কিবা এটা কৰি সৃষ্টি কৰিব বিচাৰক।
অ মই মানে এইবিলাক আছে আপোনাৰ চব মানে এইবিলাক মানে যদি আপোনাৰ আহ। ধৰি লওক আপোনাৰ এই পানীৰ এটা মানে আপোনাৰ জলৰ হেৰিবিলাক যদি পুখুৰী- চুতি পুখুৰী- চুখুৰী আমাৰেই সেই গাঁৱলে পুখুৰ নিচ আছে যদি আমি বস্তটো টাউনিয়া নিচিনা কৰি দিওঁ তেতিয়া মানে মানুহবিলাক। আপোনাৰ কম আহিব কাৰণ আমাৰ টাউনৰ পৰা মানুহে গাঁৱলীয়া বস্তু চাবই আহে যদি আমি টাউন টাউনীয়া বস্তু। যটুকে আৰু গাঁৱত দেখা তেতিয়া আমাৰ চেৰিটো কমি যাব ন আপোনাৰ লাভটো কমি যাব। লোকচানত আমি আহিয়ে পাৰোঁ ন হয় হয়। সেইকাৰণে আমি এইটো কাম কৰিব নোৱাৰিম বাৰু। বেলেগ আপোনাৰ কিবা কাম আছে ঠিক কওক, সেয়া কৰিম আমি কৰিব নিশ্চয় পাৰিম।
ন বেলেগ মানে মই আপোনাক এনেকেহে কৈছো যে এনেকে মানে গাঁৱৰ পৰা মানে আপোনাৰ। প্ৰাকৃত যোনবাক প্ৰকৃতিৰ যোনবিলাক সৌন্দৰ্য যেনেকে। আপোনাৰ গছ -চছ, বন- চন এইবিলাক আই আদি কৰি আহ ইত্যাদি আপোনাৰ যোনবিলাক মানে জীৱ জন্তু। আৰু মানে পুখুৰী চো কৰি তাৰপিছত ধান -চান খেতি, আপোনাৰ মাছ ৰো -ৰোৱা মাছ ধৰা, তাৰপিছত আপোনাৰ এ এ খেতি কৰা
হয় হয়।
সেইখিনি কথাহে মই আপোনাক ক'ব বিচাৰিছিলো।
এ চব আছে আমানাৰ ইয়াত আমাৰ চবেই আছে চব।
হয় হয় আপুনি যেনে বহুতখিনি আগে বাঢ়ি আছে।
আমাৰ মানে সেকা হোম ষ্টে নিচনা বুলি ক'বই নালাগে আপোনাৰ মানে নিজৰ। গাঁৱলীয়া ঘৰত থকা নিচিনা পাব আমাৰ আজ থাকে।
হয় হয় আপুনি তেনেহলে ভালখিনি উন্নতি কৰিছে ন?
হয় এ মানে আমাৰ এতিয়া গাঁৱলীয়া। পলিমি এইবিলাক এতে মই মানে পঢ়িলোঁ গৈ আপোনাৰ আপোনাৰ শিক্ষা মানে কি। কৃষকৰ কৃষকে কৃষি বিভাগতো পঢ়িছো মই দুবছৰ সেয়া চব কথা জানো কৃষিৰ কথা। চব কথাই জানো ধান কেনেকে ৰোৱে সেয়াও। এনেকে চাব পাৰিব এই ধানৰ চিজন ধানৰ চিজন ধানৰ বতৰ। এতিয়া ধান লোৱা বতৰ, এতিয়া আমাৰ তাতো মানে খেতি কৰিছো আমি চাৰি বিঘা পাঁচ বিঘা মান মাটিত দ আমি মানে মানুহৰ দেখাব লগে খেতি কৰিছো। কেনেক কেনেকে সদায় খেতি কৰে ৰাতিপে এইবিলাক ৰোৱনী আহে সেইবিলাক আকৌ চফ চাব। পাৰিব, টেক্টৰে কেনেকে হাল মাৰা আৰু নে হাল হালোৱা গৰুৱে কেনেকে ট্ৰেকটৰ আগতে না আমাৰ গাঁৱত নাছিলে তেতিয়া মানে গৰুৱে কেনেকে আপোনাৰ হাল চাল মাৰিছিলে সেইবিলাক চব চাব। মানে আপোনাৰ গোটেই খিনিয়ে আমাৰ তাত আছে।
হয়।
আপুনি আপুনি পাৰে আপোনালোকৰ যে আপোনালোকৰ পৰিয়ালৰ আৰু মানুহ আপোনাৰ টাউনত আছে ন? সেইবিলাক-সেইবিলাক মানুহ আনিব আপুনি চাবলৈ আমাক। বহুত চাব লগা বস্তু আছে আমাৰ গাওঁখনত, আমাৰ গাঁওখন মানে আপোনাৰ চাব গ'লে বহুতেই ধুনীয়া, আৰু ধুনীয়া মানে আপোনাৰ বহুত চাফ চিকুণ আপুনি দেখুৱাম গ'ম পাইছে এতিয়া।
হয়।
হয়, হয় আপোনাৰ মানে জীপ-জীপ কেইখন মোৰেই মানে, সেই জীপ কেইখন আকৌ আপোনাৰ মানে মই পাহাৰৰ ইমান ওপৰত নুঠাওঁ। মানে আপোনাৰ পেট্ৰল ডিজেলো সেইয়া নহয় আপোনাৰ। মানে আপোনাৰ ইলেক্ট্ৰিক জীপ চব। বেটেৰী, চব বেটেৰীৰ হয় আউ। হয় আমাৰ মানে ইয়াত মানে মই প্ৰদূষিত কৰিব নিবিচাৰো মানে মোৰ গাঁওখন সেইকাৰণে মানে।
আপুনি এটা কাম কৰা হয় ভাল আছিল হয় নেকি?
কওকচোন।
আপুনি যেনেকৈ, গৰুৰ কি বুলি কয় এখন গাড়ীখন বা এনেকে ঘোঁৰা, সেইটো কৰা হয়, হয়, হয়, হয়, অ', অ', অ',
গৰু নাই, আমাৰ ইয়াত আম ইয়াত চাৰিখন গৰু গাড়ী আছে। মানে আপোনাৰ গৰু চাৰিযোৰা-চাৰিজোৰা আছে চাৰি-চাৰি হাৰি আছে। সেই মানে আপোনাৰ সেই শিলক খুৱাই পিনে আকৌ মানুহ আহিলে অকনমান এনে আপোনাৰ গাওঁ খিনি ঘওওঁ সেনেকে থৈ দিওঁ এইবিলাক বস্তু আপোনাক এতিয়া এতিয়া ইমান হেৰি নোহোৱা হল যে বাহিৰৰ নিব নোৱাৰে ন আপোনাৰ ৰাস্তাত এতিয়া যায় গাড়ীহে যি
হয়।
দিব নোৱাৰিম নহয় সেই গাঁৱতে ঘূৰাও অলপ, পইচাও বেছি নলওঁ আমি-আমি আপোনাৰ এটা ভ এটা ভাড়া এটা ভাড়াত আপোনাৰ অকমান ঘূৰালে মাত্ৰ এশ টকা লওঁ।
হয় ঠিকে আছে তেনে অকমান, আপুনি দামটো অলপমান বঢ়াব পাৰে মানে এ আপুনি ইমান খিনি
নাই নাই এইবিলাক-এইবিলাক মানে মই পইচা ক্ষেত্ৰত ইমান হেৰি নকৰো মানে, এতিয়া আপোনাৰ অকল আপোনাৰ টাউনৰ মানুহে ন বেলেগ গাঁৱৰ পৰা মানুহ এইবিলাক চাবলৈ আহে, হৰিনা চৰিণা দেখে পহু চহু চব দেখে, সেইবিলাক মানে চাবলৈ আহে ন আপোনাৰ বেলেগ গাঁওৰ পৰা মানুহ, সেইবিলাক মানুহনো কোনো পইচাটো পাব কৃষক মানুহে চব
নহয় নহয় মই আপোনাৰ এইটো গাঁৱলীয়া বিষয়ে কোৱা নাই মানে, যোনখিনি টাউনীয়া মানুহ সেইখিনিত আপুনি বহাব পাৰে।
অ', সেইটো কিন্তু আপুনি ভাল কথা কৈছে দে, মানে বহাব চাই সুধি আছে চাই আছে মোকো কোনেও মানে সেইটো পৰামৰ্শ দিয়া নাছিলে তেও মানে ক'লে সেই বস্তুটো মই মানে ভাল পাম ন। এতিয়া আপুনি ক'লে ভাল পালোঁ এতিয়া মই হয়
সেইকাৰণে আপুনি সেইটো কৰিলে ভাল হ'ব আপোনাৰ কাৰণে
উম উম কৰিম কৰিম এইটো কাম কেতিয়াহলে কৰিম আপুনি তেতিয়াহলে আহিব হা মই নাহাকৈ নাথাকিব আপোনালৈ মই পোৰা একেবাৰে মানে পালেঙ দি আপোনাৰ মানে ধুনীয়াকৈ মাংস বনাই থৈ দিম গাহৰি মাংস আপোনাৰ গাঁৱৰ গাহৰি মাংস খায়ে ভাল লাগে
অ পিছে গাহৰি কি দি কি কি দি বনাই আপোনালোকে
লাই দি বনাও পিছত আপোনাৰ আকৌ এই বহুত ধৰনে আমাৰ আপোনাক আকৌ খৰিকাত দি বনাওঁ ৰাতি আপোনাৰ জুই ধৰিম ঠাণ্ডাৰ দিনত জুই ধোওঁ এতিয়ো গম দিন ব সেয়া সেয়া নচলে যোনখিনি গৰম গৰম বস্তু সেইখিনি চব কৰোয়ে
উম ঠিকেই আছে ঠিকে আছে
হয়
পিছে আৰু
বেলেগ কিবা মানে আপোনাৰ আমাৰ ইয়াতে আপোনাৰ হেৰি পাব থাকিবলৈ আপোনাৰ যদি মানে টাউনীয়া মানুহৰ বেলেগ আৰু গাঁৱলীয়া মানুহ ভালকৈ বেলেগ গাঁলীয়া মানুহ কাৰণ ইখন গাঁৱৰ পৰা আহে সেইখিনে ন বেছিভাগ গুচিও যায় আৰু কোনোবা এটি ল'ৰা ছোৱালী থাকিব বিচাৰে সিহতলে মানে বস্তুবিলাক যোনে দুহেজাৰ টকা আপোনাক ক আমাৰ সিহঁতক দুহেজাৰ টকা নহ'ব কিন্তু বস্তুটো কম হ'ব কিন্তু হ'ব আপোনাৰ পাঁচশ টকা সে সেইখিনি সেইখিনি কাৰণত মই মানে গোটেইখিনি মানুহ সমানকৈ মানে তুলিব বিচাৰিছো কাৰণ টাউনীয়া মানুহ টাউনীয়া মানুহ আপুনি জানে অলপ দিন থাকে সিবোৰ অসীণতাত পইচা বেছি থাকে কাৰণ মানে এইবিলাক চাব আহে কাৰ গাঁৱৰ গাও এটা সাধাৰণ মানুহে সিমানখিনি পইচা দিবলৈ মানে ইমান নোৱাৰিব বুইজে সেইকাৰণে উম
আপোনাৰ চিন্তা ধাৰা ঠিকে আছে বাৰু
হয় হয় পিছে সৰুকো মানে সিহঁতে চলাই আছোঁ আৰু
পিছে কি চলাই আছিলে
হে পাৰ্কখন বোলো
অ অ ঠিকে আছে তেনে মই আপোনাৰ হেৰি লোকেশ্যন টো পাইছিলো আপুনি তললৈ আহিব নেকি বাৰু
অ অ আহক আহক মই আহিছোঁ দিয়ক হ'ব ৰাখিছোঁ দিয়ক অ অ